হেল্ল'।
অ', কোৱা।
কি কৰিছা?
আছো এনেই বহি।
উম, উম, উম আছো এনে খা চাহ তাহ খালানে নাই?
খালোঁ খালোঁ, খবৰ ভালেই! ভালেই।
অ', মই মানে এই তোমাৰ কাম এটাত ফোন কৰিলো মানে।
অ', কোৱা।
এই মানে মোৰ মানে মোৰ গাহৰি ফাৰ্ম এখন আছিলে মানে।
উম।
তাত মানে পোৱালি কেইটামান লাগে মানে এই কাম কৰা পাৰিবা নেকি দিবলৈ?
উম, পাৰিম বাৰু।
উম। এই মানে দৰমহা দিলোঁ হৈ সিহঁতক মাহৰ চিষ্টেম আৰু।
অ', এনেই তোমাৰ মানে ফাৰ্মখন ক'ত খুলিছা?
ফ্ৰামখন মই তোমাৰ চাপৰি ফালে খুলিছো।
চাপৰি ফালে অ' বেছি পুৱালিটো নালাগে, চাৰি পাঁচটা হ'লে হ'ল।
নহয় নহয়, দুটা লাগে দুটা। সৰু মানে ষ্টা-ষ্টাৰ্টিং কৰিছোঁয়ে ফাৰ্মখনৰ।
অঁ হ'ব দিয়া বাৰুতে, চাই দিম।
মানে আনজনী মান গাহৰি আছে তাৰে মান কেইটামান দমৰা, কেইটামান মাইকী, ব্ৰীজ দুটা বেলেগ বেলেগ মানে অলপ।
অ'।
এনেই তুমি মোৰ লগত বিজনেছ কৰিবা নেকি, এনেই পইচা চইচা অলপমান মিলাই?
উম, পাৰি বাৰু কাণতে ব্ৰইলাৰ চইলাৰ ফাৰ্ম খুলিবলে।
অ' বইলাৰ মানে তুমি কাণতে খাই ছাগলীজনীও পুহি পুহিব পাৰা মোৰ ফাৰ্ম হাউচতে, পানী চানী চব সুবিধা আছে।
সেইফালে ইমান মানে অসুবিধাও নহয়, সেইবিলাক বাৰু পানী চানী, ঘাঁহ বন।
সুবিধা আছে পাৰিব। পাতিব অ' হয় বাৰু কৰা গছ চৰা গছ আছে তুমি যুন টো আৰু মোক কিবা এটা কমিচন দিব লাগিব আৰু মোৰ ফাৰ্মতে কৰা।
কমিচনটো বাৰু দি দিম।
খালী মানে এতিয়া এনেকা হ'ব পোৱালি কেইটামান মানে আৰু লাগিব, গোটাব লাগিব।
অ', অ'।
তেতিয়া বেছি মানুহ হ'লে ভাল হ'ব মানে।
বেছি মানুহ হ'লে ভাল হ'ব অ'।
উম।
সেইটোৱে মানে তোমাক সুধিলো মানে। আৰু এটা মোৰ কাম আছিলে এনেই, ব্ৰইলাৰ ফাৰ্ম এখন বনাইছিলোঁ পিছফালে।
অ'।
ব্ৰইলাৰবিলাক মৰি গৈছে মানে বেমাৰ লাগি, তাকে মানে মই সুধিব তোমাক ফোন কৰিলোঁ। কি কৰা ভাল হ'ব কামটো?
মানে তোমাৰ এতিয়া গৰম না, গৰমত মৰিয়ে যায়। ঠাণ্ডাত ৰাখিব চোৱা মানে ফেন চেন দি পেলাই।
ব্ৰইলাৰ মানে এবাৰ সাত হাজাৰটা টকা লছ এটা হৈছে মানে।
উম।
সে মৰা ব্ৰইলাৰবিলাক বাৰুতে জেগা এটাত পেলাই দিছোঁ এ, সেইটোও বাৰুতে পাইছ তাৰপা তিনি হেজাৰ এটা। মানে চাৰে তিনি হাজাৰটা লছত পৰিছে আৰু সেইকেইটা ব্ৰইলাৰপা।
নাই মোৰ মতে এটা কাম কৰা বেচি দিয়া, গাহৰি ফাৰ্মেই খোলা সেইটোয়ে ভাল হ'ব।
নাই নাই বেচি বেছি নাই বাৰুতে, এইটো বনাম বাৰুতে। আইডিয়া এটা বনাব লাগিব।
উম।
গাহৰি বা-বাৰু মই পোৱালি চাই দিম।
পোৱালি কেইটামান চাই দিবা বাৰচোন।
বাকী হেৰি পানী চানীটো অসুবিধা একো নায়েই ন'?
নাই নাই নাই, চব সুবিধা আছে।
থকা কৰা হ'ব চাগে তাতে।
থকা কৰা এই লৰাবিলাক ৰাখা বিলাক থাকিব তাত ৰাতি।
অ নহয় ৰাতি থাকিবই লাগিব নহলে মানে চুৰ হৈ যাব পাৰে নাই গাহৰি।
অ অ অ নাই মানুহ এটা ৰাখো মানে মই।
অঁ।
দুটা গঁৰাল আছে এডাল বহুত খঙাল ই উগ্ৰৰ মানুহ
কা।
সি তাতে থাকে কৰে।
উম।
বঙাল বঙাল কিছু এডাল আছে ডাঙ।
উম হ'ব তেনে ঠিকে আছে বাৰু লাভ হৈছে নে মানে এইবাৰ খুলিছেহে ন।
উ লাভ হৈছে লাভ হৈছে এবছৰ হ'ল মোৰ।
এবছৰ হৈ গ'ল।
এতিয়া ডাঙৰ কৰিম মানে গাহৰি আৰু পঁচিশ জনী অৰ্ডাৰ দিছ। ত আহিব আৰু। তুমিচ এবাৰ আহি চাব পাৰিবা মোৰ ফাৰ্মখন। ফাৰ্ম খখন মানে মাটি চাটি তুলি বনাই আছো তোমাৰ এবাৰ মানে দুকঠামান মাটি। ফাৰ্মখন হ'ব ডাঙৰ হ'ব ফ্ৰাম।
উম।
পুৰা ঢীপ বনাই পকাৰ পুৰা বনাইছো পুৰা মথাউৰি লেভেলত আছে পানী চানী। সুবিধা চব আছে চিলটেক্স তিলটেক্স ধুনীয়াকৈ বনাই দিছো পকাৰে পানী গৈ। পুৰা পুখুৰী জেগাত পৰি যায় সেয়া পুখুৰীত তুমি বছৰক মূৰত আমি মানে মাছ। মানে এইবিলাকক দিওঁ ফিচাৰী নলতলী চলতলি মাছ বুলি এইবিলাক মাছ যায় পাম্প্লিত চাম্প্লিত।
উম উম।
তাৰ পাৰো লাভ এটা আহে বাৰতে আমাৰ।
উম মানে পুৰ মানে চব ফালেই লাভ এটা হৈ আছে ন।
উম চব ফালে লাভ এটা ওলাইছে সেইটো কাৰণে যোভাগ কৰিছো ছাগলী দুজনীও দিব পাৰা।
উম কণতে।
কাণতে দিব পাৰা ছাগলী দুজনী নহয় তুমি বহাবও পাৰিবা আৰু পিছলে।
উম এনে জেগাতটো চাব যাব লাগিব।
অ অ জেগাটো চাব আহিব বাৰু এবাৰ আখা থাকিল।
উম উম।
তাকে অ অ আহিবা আহিবা আহিবা নিশ্চয় আহিবা।
উম।
তাকে মানে ম। বেলেগ নাই মানে মই বিহু দল এটা মানে মোক মা ল'ৰা দু। টা লাগিছিল ঢুলীয়া দুটা।
অ।
মোৰ মানে ঘৰৰ ওচৰতে বিয়া এখন ঢুলীয়া দুটা লাগিছিল মানে। খাই তাক দুহেজাৰকে দিলো হয়।
আমাৰ ইয়াত আছে কিন্তু দে ঢুলীয়া। পাবা অ লাগে যদি কণ্টেক্টটো দিব পাৰো।
অ অ। তাকে।
মানে কি ক'ত বজাব লাগে।
মানে বিয়া ঘৰত
বিয়া ঘৰত ন
অ
উ হ'ব ব'বা মই কৈ দিম কণ্টেক্টটো দি দিম তোমাক
অঁ অঁ অঁ এনেই তুমি গাড়ী ঘোৰা বিজনেছ চিজনেছ কৰা নেকি কিবা
গাড়ী ঘুৰা বিজনেচ মানে মোৰ মানে সেয়া চাৰিচুকীয়া নাই কিন্তু টম টমহে আছিলে দুখন বেছি নাই আৰু ল'ম বুলি ভাবি আছোঁ
অ অ আৰম্ভ কৰিছাহে মানে
আহ তাকেই এতিয়া আৰু বেটৰীৰ যুগেই যে এখনৰ পৰা তো মই বেছিকে লোৱা নাই এতিয়া বৰ্ত বৰ্তমান মানে তোমাৰ চাৰে তিনিশকে লৈ আছো আৰু ভাড়া দিয়া আছে যে
অ অ অ মানে সাতশ এটা আহে আৰু সাতশ এটা আহে আৰু দিনত
উম কাৰণ ইমানো একে
হেল্ল' হেল্ল' হেল্ল' হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল' হেল্ল' হেল্ল'